হেল্ল' নমস্কাৰ হেল্ল' নমস্কাৰ হেল্ল'
উ
হেল্ল'
হেল্ল'
নমস্কাৰ
নমস্কাৰ
ধ
আছোঁ ঠিকে আপোনাৰ কওক
আহ মোৰো ঠিকেই আছে আহ ঠিকে আছে আজিৰ দিনটো কেনেকে গ'ল আপোনাৰ
মোৰ ভালেই গ'ল আপোনাৰ
মোৰো আজি দিনটো ভালেই গ'ল
হয় নেকি কি কৰি আছে আপুনি
মই এনে শুই আছো ৰাতি সময় সেইকাৰণে আপুনি কি কৰি আছে
মইয়ো এনেই বহি আছো গৰম লাগিছে ফেনৰ তলত ইমান গৰম আমাৰ পৃথিৱীত বাপৰে। গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। আপুনি এইটো কমাবলৈ আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব?
সেইটো মানে এতিয়া এইটো গৰু গৃহস্থতা এতিয়া বান্ধি আহিছে, এতিয়া মই সকলো সকলোৰে কাম যেন গছ পুলি ৰোৱা
হয় হয়।
আশীৰ্বাদ ইন্ধন জাতীয় গাড়ীবোৰ অলপ কম চলোৱা বেটেৰী গাড়ী, বেটেৰী গাড়ী চোৱা বেট্ৰী মানে বেটৰী যেনেকে আজিকালি পিল পিলি ওলাইছে ইলেক্ট্ৰিক গাড়ীবোৰ
হয় হয় আজিকেনি হয় হয়।
অ জাপান এই চাইনাত মানে অ চাইনাত যেতিয়া এতিয়া মানে চাইনাত মানে সেনেকা হৈছে যে চাইনাত মানে ইন্ধন জাতীয় মানে সেনেকা গাড়ী চাড়ী মানে পেট্ৰলে চলা গাড়ীবোৰ নায়েই বেছিভাগেই মানে ইলেক ইলেক্ট্ৰিকেল গাড়ীবোৰ আহি গৈছে।
ইলেক্ট্ৰিকলে ওলাব লাগে, যিহেতু গোলকীয় উষ্ণতা ইমানে বৃদ্ধি হৈ গৈছে পৃথিৱীত থাকিব নোৱাৰা হৈছে জীৱ- জন্তু
উ
কাৰণে ইলেক্ট্ৰিকেল গাড়ীবোৰ যদি বেছিকে ওলাই ইঞ্জিনিয়াৰছ বিলাকে তেতিয়া বেছি ছি ভাল হ'ব আৰু মানুহ বিলাকেও নিজৰ ঘৰৰ কাষত অধিক অধিকতকৈ অধিক গছ পুলি ৰুলে ভাল হ'ব সেয়া।
এ মানে আমাৰ ইয়াতেতো বাৰু অলপ ঠিকে আছে আমি অলপ চলিব পাৰো, কিছুমান এনেকুৱা জাগা আছে য'ত মানে ঘৰৰ পৰা ওলোৱা ওলাব নোৱাৰা
আপুনি
হেল্ল'
হেল্ল'
আহ কওকচোন
আপুনি একজাম্পল হিচাপে অ ডেলহি খনকে ধৰি লওক।
তাতে মানে ইমানে ইমানে মানে প্ৰদূষণ হৈছে যে এতিয়া উশাহ নিশাহ লবলৈ মানে মানুহৰ কষ্ট
ঠিক হয় হয় হয় আৰু আহ ঠাণ্ডাৰ দিনতো ইমান নিয়ৰ হয় কোনো একো দেখা নাপায়। গৰমৰ দিনতো সেয়েই।
মানে নিয়ৰ মানে সেইবিলাক ভাল নিয়ৰ নহয় একদম লেতেৰা ধোৱাৰে লাগি গৈছে ওম সেইবিলাক এইবিলাক নিয়ৰ ল'ব গ'লে মানুহ মৰি মৰিব লাগিব আৰু বেছি কৰে।
মৰিব আৰু মানুহ আমি নিজে যদি নিজৰ হেৰিটো নাচাওঁ পৰি পৰিয়াৱৰ্তনটো চৰি পৰিৱেশটো আহ পৰিৱেশ নাচাওঁ তেনেহলে কেনেকে হ'ব মানুহচোন মানে মানুহবোৰ চোন ঢুকাই থাকিব ইমান গৰম। জীৱ -জন টো কেনেকে জ্বলিব গছ গছে গছে লাইক কিয়ে ক'ম আৰু ক'বলৈ ভাষাই নাই।
সেইটোয়ে মানে আজিকালি মানে মানুহৰ মানে অলপ ইটো বেছি হৈ গৈছে মানে গাড়ীখন চলোৱা চলোৱা বুলি চলাই থাকি পুৰা কিছুমান কোনো কোনো কাম নাথাকিলেও মানে কিছুমান। কিছুমান মানুহে ওলাই যায় গাড়ীবোৰ লৈ।
সেইয়ে সেইয়ে সেইয়ে। আৰু অধি যদি গাড়ী লৈ পাৰিলে বেত টি ইলেক্ট্ৰিকেল গাড়ীবোৰ চলালে বেছি ভাল হয় হয়। আমাৰ বায়ুমণ্ডলৰ স্তৰফটো অ মানে উ লেয়াৰ টো লাহে লাহে ফাটিব নহয় মানে। এটা এটা হল হ'ব ধৰিছে এটা এটা ফুটা হব ধৰিছে। আ যাৰ দ্বাৰা। বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত পৰিবলৈ শেষ হৈছে।
হয় উম। সেইটো কৰিলেতো আমাৰ মানুহৰ জীয়াই থকা কঠিন।
কৰ্কট ৰোগৰ আক্ৰান্ত হৈছে। চালত, কিমান মানুহবোৰ হয়।
ভালকে যেতিয়া পঢ়িব তেতিয়া মানুহৰ জীয়াই থকাত কষ্ট হব।
বহুত কষ্ট হব এ এতিয়াই কিমান হৈছে এই গৰমত কোনে থাকিব পাৰিছে ভালদৰে।
আমাৰ বাৰু ঠিকেই থাকে আমি ঘৰতে থাকো।
অ হয় হয় সেইয় সেয়ে যোনে কাম কৰে তাৰ। তেওঁলোকৰ কি অৱস্থা হ'ব গৰমে।
কিন্তু মই উম। কিন্তু মানে মই চাইছো মানে ওখ ওখ পাহাৰলৈ মানে সেনেকুৱা প্ৰভাৱ পৰা নাই এতিয়ালৈকে। মানে মানে কিছুমান জাগাত মানে এতিয়ালৈ মানে প্ৰভাৱ পৰা নাই আমাৰ
হয় হয় হয় হয় অ অ এ পাহাৰীয়া অ। পাহাৰীয়া এলেকাবোৰত মানে গছ গছনিৰ হেৰিত। টো বেছি ন সেইকাৰণে মানে তাতে ইমান প্ৰভাৱ নপৰে।
উ যেনেকাে ধৰক আপুনি মানে মই কেইমাহান আগত মই ডিমা হাছাও গৈছিলো ডিমা। তাৰ পাছত মানে- মানে মই একো মানে মানে অল লেতেৰা বস্তু নাই মান চাব পাৰে যে অসমৰ ভিতৰত ডিমা হাছাও
সেইবোৰ সেইবোৰ তাৰে মানুহৰ। ওপৰত নিৰ্ভৰ কৰে। কাৰণ মানুহে যদি বিচাৰে মানুহে যদি বিচাৰে। আমাৰ গুৱাহাটী খন অ মানে চাফা কৰি দিব পাৰে মানুহে বিচা- বিচাৰিলে কিন্তু মানুহে নিবিচাৰে হেই কাৰণে হেই বুৰে পালাষ্টিক বোৰ যত ততে ততে পেলাই জাবৰ জোঠা য'তে ত'তে পেলাই আপুনি দেখিছে অম্বুবাচী মেলা গ'ল তাতে অম্বুবাচী মেলাত কিমান ধুনীয়া ধুনীয়া ডাষ্টবিন বনাই দিছে কিন্তু। তুম নাই মানুহবোৰে এই ৰাস্তাতে পেলাইছে চব বস্তু।
উম।
এই মানুহে যেতিয়া নিজৰ মগজুটো ঠিক কৰিব, তেতিয়া চব ঠিক হ'ব। মানে থিংকিং। থিংকিং চেন্সটো হয় হয় চিভিক চেন্স জিৰ'।
মানে পাহাৰীয়া এলেকাত নাইয়ে মানে মই। একো মানে মই ভাবিছিলো যে পাহাৰলৈ গ'লে মানে বেছিহে গৰম পাম ওপৰলৈ মানে। মই যাই কিনে চালো আৰু পাহাৰত মানে মই গৰম নাপালোয়ে মানে। কিমান ধুনীয়া মানে বতাহ ঠাণ্ডা গছ অ গছবোৰ আছে ন। উম উম, মানে ইয়াত মানে গুৱাহাটীৰ ভিতৰত ত মানে মানে এইখিনি মই যত তাত থাকো। একো মানে সেইখিনি জোগাত মানে ইমান গৰম। কিন্তু মই তালৈ যেতিয়া গ'লো উম অ তালৈ যেতিয়া গ'লো মানে মই ভাবিছো ডাঙৰ পাহাৰ কোনখন ওচৰত পৰিব বেছিহে গৰম লাগিব কিন্তু নহয় ইমানে মানে গছ গছনি মানে সূৰ্যক পিছপেলাই দিছে আৰু সেনেকা
ঠিকে কৈছে ঠিকে কৈছে গছ গছনি বেছি থাকিলেহে হাও মানে হাৱা আহিব মানে বিশুদ্ধ হাৱা
হয় হয় পিছে
কক
উম অ
আপোনাৰ সকলোতকৈ প্ৰিয় উৎসৱটো কি?
হা হা মোৰ প্ৰিয় উৎসৱ প্ৰিয় উৎসৱ ঈদ হয়।
হয় নেকি আপুনি মানে মুছলমান
হয় হয় আপোনাৰ প্ৰিয় উৎসৱ কি?
মোৰ বিহু
অ বিহুত আপোনাৰ কি ভাল লাগে আটাইতকৈ বেছি মানে ক'তোত কি কি হা কৰিব ভাল লাগে আপোনাক
মোৰ বহাগ বিহুটো ভাল আটাইতকৈ ভাল লাগে
অ মানে কিহৰ কাৰণে বেছি ভাল লাগে মানে সেইটো
বহাগ বিহুত আমি প্ৰথম দিনাখন গৰুক আমি গা মাহ হালধি দি গা পুৱাই গধূলি পঘা বান্ধো আৰু পিছদিনা এখন মানুহ বিহু থাকে য'ত আমি নিজেই মাহ হালধি দি গা ধুই কিনে অ নতুন কাপোৰ পিন্ধি কিনে ডাঙৰৰ আশীৰ্বাদ লওঁ আৰু তাৰ পাছত চবেই মিলি ফূৰ্তি কৰোঁ বিহু নাচোঁ। সেইবাবে মোৰ বিহু ভাল লাগে আৰু আমাৰ গুৱাহাটী মহানগৰ গুৱাহাটী বুলি নহয় আমাৰ অসমত বিহুত মানে বহুত বহুত ডাঙৰ গায়ক গায়িকা মাতে কিছুমান জাগাত ফাংচন পাতি কিনে সেইবাবে মোৰ বিহুটো আটাইতকৈ প্ৰিয়
উম
আপোনাৰ ঈদটো ইমান প্ৰিয় কিয়?
প্ৰিয় নহব কিয় মানে বেলেগ আমাৰ একো নাই মানে প্ৰিয় মানে ঈদ
আৰু এ আপুনিতো অসমৰ হয় অসমৰ হয় আপুনি কিয় বেলেগ নাই বুলি কৈছে
সেইটো কোৱা নাই মই কৈ আছো আপুনি মুৰটো শুনাই নাই আপুনি? অ টোত মানে
আপুনি হাঁহিব নেলাগে আপুনি কণ্টিনিও কৰক কাৰণ আৰু দচ মিনিট হবলে বেছি টাইম নাই
আ পিছে ৰাখিছো দিয়ক মানে আমাৰ দহ মিনিট সমাপ্ত হ'ল পিছত লগ পাম।
ঠিক আছে
পাই